হেল্ল'
হেল্ল'
অহ এতিয়া শুনিছা নে অ নেটৱৰ্কটো পোৱা নাছিলে আকৌ
অ নেটৱৰ্ক নাই
নেটৱৰ্কটো বহুত ডিষ্টাৰ্ব কৰে ইয়াত জিঅ' নেটৱৰ্ক নচলে
এয়াৰটেলহে চলে
এয়াৰটেলৰ পৰাহে মইও হচ পত কানেক্ট কৰিবলগীয়া হৈছে উ মাঁহতৰ ভাল তহঁতৰ ভাল
ভালেই অ এতিয়া কি কৰি আছা
হু
এতিয়া কি কৰি আছো
এতিয়াই এ এনে শুই আছো
অ
মই এইফালে ফুৰিবলৈ আহিছো
অ কলে
অ ওচৰতে
অ
পইচা অহ ইয়াতে আছো আও এতিয়া
অ থাকিবি নে কি
উ থাকিম বাও কাইলে যাম
অ'
তাপা ভাত পানী খোৱা নাই?
নাই খোৱা।
বনাই আছে, ভাত ময়ো নাই খোৱা বা।
অ' আমাৰ বনাইহে আছে হোৱাই নাই। কিহে বনাইছে?
আমাৰ মাংস। আলু সেয়াই। আমাৰ খাচী মাংস।
অ'
তাপা তহঁতৰ?
আমাৰ আজি গাহৰি আনিছে।
অ' অ'
এইবাৰ পথাৰলে গৈছে নাই মাহঁত?
মাহঁত গৈছে।
বোকা দিছে?
বোকা দিছে নে?
উম, বোকা দিছে বাৰু, তহঁতৰ? আছে, বহুতখিনি আছে তহঁতৰ?
অ'
কিমান আছে?
আছে আউ হ'লেও ইমান নাই, হৈছেগে আউ।
অ' অ' বাকী পথাৰলে যাৱ নাই তই?
যাওঁ মাজে মাজে।
অ'
আকৌ এই কামবোৰ থাকে নহয় ঘৰতো। ঘৰতো কাম-বন কৰিব লাগে, ভাত চাত বনাব লাগে মই। আকৌ কাপোৰ কানি চিলাব থাকিলে চিলাব লাগে।
অ' অ', অ'
পথাৰলে আকৌ ভাত চাত লৈ যাব লাগে, কাম বন কৰি আজৰি হওঁতে, যাওঁ কেতিয়াবা ৰাতিপুৱা যাওঁ। নহ'লে আবেলিকে যাওঁ তেনেকে যাওঁ আউ।
অ'
কামো কৰিব লাগে আকৌ, কাপোৰ কানি বনাব থাকিলে সেইবোৰ বনাওঁ।
উম।